হেল্ল'?
অ কি কৰি আছ?
এই ভাত পানীকেইটা খাই লৈ এনেই বহি আছোঁ। তই কি কৰি আছ?
মই এই ভাত কেইটা খাই পেলাই অকণমান বহিছোঁ।
অঁ অঁ বাকী ক খবৰ খাতি?
খবৰ খাতি ভালেই আৰু, বহু দিনৰ মান মনত পেলালি?
এ মই ঘৰত নাছিলোয়ে নহয়, তোৰ ওলাই গৈছিলো যে এইকেইদিন।
অ' অ'।
আজি বহুত দিনৰ মুৰত আহিলো বোলো কথাতোকে খবৰ খাতিকে লওঁচোন মানুহ বিলাক ক'ত কেনেকে আছে আজি আহিছো অ'।
অ'।
বাকি ভাত পানী কিহৰে খালি?
ভাত তোৰ এই মাটিমাহৰ দালি বনাইছিলে তাৰপাছত ছত তোৰ এই ৰঙালাও ভাজিলে।
আচ্ছা আচ্ছা ঠিকে ঠিকে আৰু কিবা কিবি লাগি আছে, বাকী গৰম কেনেকুৱা পৰিছে?
এ গৰম আৰু এতিয়া পুৰা গৰম। টো কোনোবা এটা খ অকনমান বৰষুণ দিব তাৰ পিছত আকৌ ৰ'দ দিব।
অ'। সেই এয়া এতিয়া গাঁৱত খেতি কৰা দিন আহিছে। ঘপকে বৰুণ দি দিব, ঘপকে ৰ'দ দি দিব একৌ পাত তাই নে পাই নহয়।
পাত্তা নাপায় অ' কেতিয়া কি হয়?
বাকী তহঁতৰ খেতি আৰম্ভ কৰিছেনে নাই?
খেতি আমাৰ এবিঘামান ৰুলে। তাৰ পাছত আকৌ কাইলৈ মানে দিব বোকা আহ
আচ্ছা আচ্ছা।
তহঁতৰ ৰুইছেনে নাই?
আমাৰ আৰম্ভ কৰা নাই এতিয়ালৈকে, কৰিব বুলি গম পাইছো এই মায়ে ফোন কৰিছিলে কইছে যে কঠীয়া চঠীয়া তুলিছে আৰু।
অ', অ' আমাৰও দি আছে ক ক।
তহঁতে এই গাঁৱৰ ল'ৰা কেইটান কেম্প এটাত গৈছিল নে বাৰু। হেৰিয়ৰ এইটো এই গছ গছনি কটা এইবিলাক ধ্বংস কৰা লৈ মানে, কিবা কেম্প এটা কৰিব গৈছিল নে বাৰু?
অ', অ' গৈছিলো গৈছিলো। আমি এই পাঁচ অ'।
অ'।
আমি এই পাঁচটা, চটামান গৈছিলো মানে।
অ', মই সেইদিনা ঘপকে ফটো এখন পালো ষ্টেটাচত বোলো ভালে আছে তটো কামটো ভালে আছে হয় নে নাই?
অ'। তাকে-তাকে, তাৰমানে গছ গছনিবিলাক কাটি তই এতিয়া দেখিছ নহয় ৰ'দৰ তাপতো কেনেকুৱা হৈছে?
সেইটোয়ে সেইটোয়ে। মানে সেই চাৰ্ভেটো ভালকে তঁহতে যদি ক কৰি দিওঁ আৰু দুই চাৰিটামান লগ পাই মানে, ধৰি লওক সেইটো সজাগতা এটাও হ'ব। আৰু গছ গছনি তেনেকৈ নাকাটিলে মানে ভালেই আৰু আমাৰ কাৰণেই ভাল।
অ', তাকে এতিয়া চৰাই চিৰিকটি থাকিবলৈ জেগা নাইকিয়া হৈছে।
তাকেহে মই এই সিদিনাখন গুৱাহাটীত কাহিনীটো পাইছিলো তো নিউজত। এই হেৰিয়ত যে দীঘলী পুখুৰ পৰা সেইবোৰ গছ গছনি কটালৈ আন্দোলন যে
অ', গছ গছনি কটা অ'।
সেইবিলাকক নি জেলত কিছুমানতটো জেল কৰিবলগীয়া হ'ল জেলত আছিলেগৈ।
জেলতো আছিলেগে অ' তাকে সেইকাৰণে বোলো চাৰ্ভেটো কৰি থাকোচোন।
ভাল ভাল মই শুনি ভাল পাইছিলো বাৰু সেইকাৰণে বোলো ফোন এটা কৰ আৰু সেই
মগ বাা
হ'ব হ'ব ক্ষপা নহ'ব এনেও মানে, এই এইটো এটা তোৰ মেইন সমস্যা নহয় জানো এতিয়া।
অ', অ'।
এই সমস্যাটো সমাধান হলেতো ভালেই ন, আৰু হেৰি হল এই
হা হা?
এই দ্বীপৰ বিলৰ ছাইদত, গছ গোজোপা মানে কাটি যোৱা অৱস্থা নাইকিয়াাকৈ পেলালে।
অ', মই তাৰ কথাটো এতিয়া আমি পাতি আছিলো। মানে এতিয়া তোক কটা কটাটোতো কাটিয়ে দিলে।
উম।
তাকে তাত আকৌ ধৰ এতিয়া গছ পুলি ৰুবলৈ আকৌ এনেকে চৰকাৰৰ ফালৰ পৰা এনেকে অৰ্ডাৰ লব লাগিব।
কাহিনীতটো সেইটোৱেই।
অ'।
মানে চৰকাৰেতোতো কাটিবলৈ আদেশটো চৰকাৰে দিলে।
এ তাকে এইবিলাক এতিয়া চৰকাৰও জড়িত আছে হৈ আছে মানে এতিয়া। আমাৰ নিচনা সাধাৰণ মানুহে তেনেকে ধৰ প্ৰতিবাদ কৰি থাকিলে, আজিকালি লাভ নাইকিয়া নিচিনা হৈছে আৰু।
উম, সেইটো হয়, মইটো এটাই ভাবিছোঁ এন জি অ' টাইপত কিবা এটা খুলি মেলি যদি। চ'ব মানুহ মানে যায় ধৰি লওঁক গছ গছনি কাটিব নালাগে, আমি গছ পুলি ৰুম আৰু এইবিলাক ধ্বংস চংস কৰিব নালাগে বুলি তেতিয়া, মানে অলপ কিবা এটা ফল পাব পাৰি আৰু।
তাকে তেনেকে হ'লে পাৰিগে। মানে ধৰ গোটেইখিনি মানুহ একেলগ হৈ থাকিব লাগিব।
সেইটোৱে সেইটোৱে অ' সেয়াই।
তাকেতো এতিয়া ডিগ্ৰীটো কমপ্লিট হ'ল নাই।
ডিগ্ৰীটো নাই হোৱা নহয়, মই আৰু এবছৰ আছেই।
অ' মোৰ আৰু বৰচাইকে বাৰু।
আচ্ছা, আচ্ছা, একো নাই দে লাগি থাকচোন একো নে নাই। কৰা নাই, কৰা নাই, কৰিম আৰু ডিগ্ৰী আদায় হয় লওঁক।
তাকেহে এনে আছাম পুলিচ, ফৰেষ্টৰ এনেকে এইবিলাক এপ্লাই কৰি থাকিবি। উম, উম।
বিলাক পাইতো আকৌ সেফিলে লাগি গ'লেতো ধৰি লোৱা গ্ৰেজুৱেশ্যনতটো থাকি যাব তেনেকুৱা হৈ আছে যে।
অ' তাকে আমি মানে হেৰি অ' কৰিল, কৰিল। তাকে মানে আমি লগৰ চাৰি পাঁচটা মানে ভাবি আছিলো এনে অকমান। ফুৰিবলৈ যোৱা কথা এতিয়াতো গৰম বন্ধও দিছে যে কলেজ, স্কুল বিলাক।
অ' সেইটোতো হয়কৌ অ' ক'ত ফুৰিব যাম বুলি ভাবিছোঁ।
আমি ধৰ মাজুলী হৈ শিৱসাগৰ এনেকে ঘূৰিম বুলিয়ে ভাবিছিলোঁ। ধৰ চাৰি পাঁচ দিনৰ কাৰণে যাম আৰু
এতিয়া মানে হেৰি হ'ল এই বৰষুণৰ কাৰণে পানীতটো বহুত বাঢ়ি গ'ল যে মই গ'ম পোৱা মতে এই ফেৰী ঘাট বিলাক বন্ধ কৰি থৈছে এতিয়া, যদি পানীটো কমে তেতিয়া খুলি দিব বৌ।
তাকে মানে মাজুলীলৈ ইহেত আৰু তিনটামান যাম বুলি কৈ আছিলে মানে মই তোকো কৈ থৈছিলো, মই বোলো ময়ো যাম পাঁচটা আমি যদি যাওঁ।
এ তাকে ভাল লাগে হেঁতেনে ধৰা আমি মাজুলী গোটেইকেইখন সত্ৰ চাব পাৰিলো হেঁতেনে আকৌ ত মুখা শিল্প এনেকে চ'ব বস্তু চাব পাৰিলো হেতেনে
এই মাজুলী গ'লে আৰু এখন চাব লাগে আৰুটো মাজুলী দ্বীপৰ লগতে সখন সত্ৰ নগৰ আৰু চ'ব মানে শংকৰদেৱ মাধৱদেৱ সেইবিলাক চ'ব জড়িত হৈ আছেতো তাতে।
তাকে আকৌ এতিয়া পানীটো এতিয়া কিমান কেতিয়ালৈ কমেগৈ।
সেইটো পানীতটো ৰ'দ দিলে অকন কমিব বাৰু বাকী অ' সেইটোতো ভাল হ'ব দেই আদিয়াটো ভাল লৈছ। বাৰু যদি মাজুলীলৈ যাওঁ তোৰ বহুত কথা শিকিবও পৰা হ'ব চাবও পৰা হ'ব সত্ৰ
শিকি
ধৰ এতিয়া আমি অসমীয়া ল'ৰা হৈ যদি তই। বাঁহৰ কাঠি কামি কৰি এনেকে ধৰ এই আজিকালি ল'ৰাবিলাকে বহুতো মুখা শিল্প বনাইতো ঘৰতে আছে। মুখা ধৰ তোৰ বহুতো মুখা বনাই আছে যে। ত এইবিলাক নিউজত পাই থাকিব পাৰো।
এই আমাৰ গাঁওৰ এই এই কনলাই কৰি আছে বাৰু সেই কামটো হেল্ল'
আকৌ শিৱসাগৰ ঘৰৰ ৰংঘৰ, কাৰেংঘৰ এনেকে গোটেইখিনি। মানে চব চাম বুলিয়ে ভাবি আছিলো এইবাৰ
আচ্ছা আচ্ছা গম পাইছো এ মই হেৰি শুনিছিলো আমাৰ কনলাই বোলে ঘৰতে মুখা কিবা কিবি কাম চলাই আছে বোলে
অ' অ' মইও শুনি আছিলো বাৰু
আচ্ছা অহা মেলা হোৱা নাই নি তেনেকে
এ তেনেকে মই মানে যাবলৈ সময় পোৱা নাই এতিয়া এতিয়া মানে এইকেইদিন যাবলৈ সময় পোৱা নাই মইও শুনি আছো বাৰু হলও শুনিছোঁ কথাটো
বাকী ঘৰত চবৰে ঠিক ঠাক আছে নহয়
ঘৰত চবৰে ভালেই বাৰু তহঁতৰও ভাল নহয়
বাকী তহঁতৰ সেই ট্ৰেক্টৰখন কি ঠিকেই আছে নে এখন অকণমান বেয়া হৈ আছে কিবা
এ ট্ৰেক্টৰ এখন বাৰু এতিয়া হাল বোৱাই আছো মই মানে এইকদিন ন অকল ট্ৰেক্টৰ লগতে লাগি থাকিবলগীয়া হৈছে তোৰ হেৰি এই ড্ৰাইভাৰটো মানে সোনকালে নাহে যে
অঁ
ড্ৰাইভাৰ টো ঘৰৰ পৰা আনিবগে লাগে আনি পেলাই আকৌ ধৰ তাক লৈ ঘূৰি ফুৰিব লাগে যে সেইকাৰণে বৰ দেৰি হৈছে কামৰ প্ৰেছাৰ মানে বহুত বাঢ়ি গৈছেগে
আ গ পছো আৰু কি ত সেইটোতো আৰু কি কৰিব উপায় নাই ন কৰিবতো লাগিবই এতিয়া
অ
হেই ট্ৰেক্ৰ কেইটা
তচ
অ' শুনিছনে মই বোলো হেৰি ট্ৰেক্টৰ কি তইও চলাও নে কি নিজে
ট্ৰেক্টৰ মই চলাবলৈ শিকিছো মই এনেই হাল চাল বাব তি চাব জানো আৰু
আচ্ছা আচ্ছা শিকি লবি আকৌ
কি হ তে এতিয়া পিছত মইআুল তহঁত জইন কৰিম তেতিয়া কথা পাতিম উম উম
স
হেলল বিজয় গানে যো ত দে নাই কৰা মই একোৱে শুনা